অ কোৱা।
আহ ক'ত আছা?
অ ঘৰতে আছো মই চিপছ খাই আছিলো তেলেনেৰে। তুমি কি কৰি আছা?
অ মইও ঘৰত যাই আছো।
অ হয় নেকি? অফিচৰ পৰা যাই আছে নেকি ঘৰত?
অফিছৰ পৰা যায় আছো
অ আচ্ছা হয় মই বহি আছিলো তোমাৰ এনে আৰু চিপ খাব মন গ'ল। এ খাই আ তুমি খোৱা নে চিপ-
চিপ মই খাওঁ।
অ কি চিপ ভাল পোৱা
মই ক মোৰ তেৰেমেৰে আৰু এই লেজ
অ তেৰেমেৰে আৰু লেছ ভাল পোৱৱ মইয়ো তোমাৰ এই মানে তেৰেমেৰে ভাল পাওঁ বহুত আৰু তোমাৰ এই টুইয়ম যে থাকে। সেইটোও ভাল লাগে মানে বেছি মচলা থাকেটো ভাল লাগে আৰু
অ মোক মোক মোক চীজ থকাটো বেছি ভাল লাগে মানে যত। চিজ থাকে বাটাৰ এইটো চিপছটো বহুত ভাল লাগে মোৰ অ এই লেচটা থাকে অ অ লেচত থাকে তোমাৰ আৰু এটা চুলবুলে চিপ- চাছে
অ অ চুলবোলে অ অ হয় সেইটোও ভাল লাগে। উম উম সেইটোও ভাল মইতো তোমাৰ এনেতো চিপ গোটে খাওৱে তোমাৰ এনেত মানে তেৰেমেৰে বেছি ভাল পাওঁ আৰু তেৰেমেৰে মানে কেতিয়াও মানে এনে খাবলৈ মন গলে আৰু-
উম! উম! উম!
জ্বলাচলা খাব মন গ'লে তেৰেমেৰে খাওঁ। এ তেতিয়া ভাল লাগে এনে চিমজু বনাই খোৱা নে এ মিমিৰ।
মানে-
চিমজু বনাই যে মিমি। চেনি দি কিনাই ৰেড চিলি দিয়ে যে অ অ।
অ অ অ খাওঁ খাওঁ।
অ হয় নেকি? কেনেকাে বনোৱা তুমি কেনেকা বনোৱা সেই মেমিটো-
এইটো মানে আহ আমি মানে যিটিয়া আমি আহ। ক্লাছত আছিলোঁ ত' আমাৰ যিমান ফ্ৰেণ্ডছ আছিলে অ ত মিমি- খানা আনিছিলে তো আমাৰ আমি মিমি আনিছিলো তেটৰেমেনে আনিছিলো।
আচ্ছা।
পাঞ্জাবী তাৰকা বুলি এটা আছে। ভুজিয়া এইটো আনিছিলোঁ তাৰপিছত আমাক- আমাৰ ক্লাছৰ ছোৱালী কিটাই পিয়াজ- আৰু জলকীয়া আনিছিলে আৰু ক কোনবাই ৰেড চিলি আনিছিলে। মেগী, মছলা আনিছিলে অঁ তাৰপিছত আমি এটা ডাঙৰকে এটা কাগজ পাতি পিনি তাতে আমি চব দিলোঁ কমচে কম দছ দ- পেকেট মান হ'ব কুৰকুৰে তাৰপিছত মিমি আছিলে আমি মিক্স কৰিছো। তাৰ পিছত আমি অকমান তেল দিলো তেল দিয়াৰ পিছত জল- কীয়া আৰু তোমাৰ পিয়াঁজ আৰু তাৰপিছত আমি- তাৰ ওপৰত দি নেমু দি দিলোঁ।
অ অ হয় নেমু দি কিনে আৰু ভাল লাগে উ-
নেমু দিলোঁ নেমু দিয়াৰ পিছত চব মিক্স হৈ গ'ল। তুমি তোমাৰ মছলা চছলা দিয়া হ'ল ৰেড চিলি দিয়া হ'ল তাৰ পিছত জঞ্জিৰা
অ অ
অ টেঙা হ'ব কাৰণে আৰু এই হাজমোলা আনিছিলে পাঁচটা মান- এইটো গুড়া কৰি টো দি দিলোঁ মানে যিমান টেঙা হলে ইমান-
উম উম হয় ঠিকেই ক'লা মই এবাৰ কলেজত আমি বনাইছিলোঁ লগতে মিলি। আমি সেইটোত কি কি দিছোঁ জানানে আমি এইটো অ কি কয় তিয়হ দিছিলো তিয়হ -। পাতল পাতলক কাটিনে দিছিলো তিয়হ দিলোঁ গাজৰ দিলোঁ -। আৰু তোমাৰ এই পাতা কবি সেইবোৰ-। বোৰ দিলোঁ আৰু তোমাৰ জলকীয়া দিলোঁ আৰু ধ এই যে থাকে ন তোমাৰ ধনিয়া পাত- সেইটো দিলো আৰু মিমিও এই মানে মিমি আৰু মুৰি- সেইবোৰ মিক্স কৰি কিনে আৰু চনা যে চ মিক্স চানা যে থাকে- সেইটো চানাটো দিলো আৰু তোমাৰ- লিৰা আৰু কি কয় ললজিৰা হাজমোলা সেইবোৰ চব মিক্স কৰি কি অলপ- তেল কেঁচা তেল দিব লাগে মিঠাতেল সেইটো দি কিনে বনাই- বিৰাট টেষ্টি লাগিছে আৰু নেমু ওপৰৰ পৰা দিব লাগে। ইমান বেছি ভাল লাগে ন সেনেকুৱা আৰু তুমি এনে নেমুটো- কাটি কিনেও দিব পাৰা ভাল লাগে, এ বাকল টো চেল এইটো- কৰিব লাগে বাকনটো গুচাই কিনে বাকলি তেতিয়া সেনেকুৱা দিব লাগে ভাল লাগে- উম উম উম হয় আৰু তুমি এনেও মিমি খাব- ৰেড চিলি দি কেনে- এনেও ভাল লাগে ৰেড চিলি আৰু এনে হাজ মোলা নহলে জলজীৰা মিক্স কৰি এনে শুকান শুকান- শুকানকে খাবচোন কেনেকুৱা ভাল লাগে কেতিয়াবা।
অ খাইছোঁ এনেকে মই এ মই খালে মই মানে মিমি ছানা খালে মই কোৰকুৰেটো মিমি লৱে- নহ'লে তাৰপিছত তাৰ পিছত হাজমোলা লওঁ- নহ'লে জলজিৰা লওঁ বাচ হৈ যাব-
ভাল লাগে সেনেকুৱা খালেও উম আৰু তোমাৰ এই আজিকালি নতু-। নতুন যে ওলাইছে টুফানী মাছ বুলি সেনেকুৱা খাইছা নে টুফানী চানা যে-।
টোফানী চানা নাই নাই এইটো বৰ্তমান খোৱা নাই মই মই খাওঁ-। অ মই খালে চানা কুটোু খাওঁ মই তাৰকা খাওঁ-। পঞ্জাবী তাৰকা অঁ পঞ্জাবী তাৰকা অঁ-। বিকাজী অ বিকাজী খাওঁ এই তোমাৰ কুচ কুচ-।
অ অ বুজিছোঁ সেইটো তোমাৰ গাখীৰৰ এই চাহ লগত খাব লাগে-। তুমাৰ গাখীৰ চাৰ লগত ভাল লাগে উম বঢিয়া লাগে সেনেকুৱা খামে ল-।
এই সন্ধিয়া টাইমত এ চবৰ লগত খাব লাগে-।
অ অ হয় হয় আৰু এবাৰ মই কি কৰিছিলোঁ তোমাৰ মিমি-। আৰু এ তেৰেমেৰে মিলাই কিনে মই ম'ম' বনাইছিলোঁ -।
অ অ অ-।
সেনেকুৱা বনাব পাৰি মই ইউটিউবত চাইছিলোঁ আৰু সেনেকুৱা বনাইছিলোঁ বৰ টেষ্টি লাগিছিল-। আৰু এনে ফুচকাটো দি দিয়ে কোনোবাই চাবাচোন ফুচকা যে বনাই ন সেইটোতো তোমাৰ এ-। কি কি মিমি চিমি চব মিক্স কৰি দি দিয়ে আলু চ এইটো আলু পিটিকাত দি দিয়ে-। বৰ টেষ্টি লাগে এনেকুৱা খাইছে নে কেতিয়াবা?
অ মই এইটো মানে ফুচকাাতটো খাইছোঁ বাত এই মিমি মিক্সটো কৰা নাই-। বাত এই এ তোমাৰ বেলেগ চানা এটা থাকে-। থাকেনা এই মোনৰ মোৰ ডালত চানা কিবা থাকে তিতা কৰি এইটো মিক্স কৰি দিছিলে মোক-।
অ অ হয় নেকি মই-। অ তেনেকুৱা খাইছে ন ভাল লাগে আৰু কেতিয়াবা এনেই টিভি চিভি চাই-। থাকোতে চিপ চিপ খাই খাই চাবলৈ ভাল লাগে নহয় জানোঁ? উম হয় হয় সেনেকুৱা তোমাৰ-। পপকৰ্ণো খাব পপকৰ্ণ খোৱা নে?
পককন খাওঁ অ এই তোমাৰ এই ব্লু পেকেটত আহে এটা চিপছত-।
অ অ এই বাটাৰ ব্লাষ্টটো বৰ টেষ্টি লাগে-। সেইটো বাটাৰ ব্লা হয় উম উম হয় তোমাৰ বেলেগো বেলেগ-। ন বিলাক কি মানে সেইটোৰ পৰা মানে সেইটো বেছি ভাল হয়ে ব্লু পেকেটৰ যে থাকে-। বাটাৰ বিলাক সেইটো বেছি টেষ্টি তাতে বহুত বাটাৰ থাকে।
অ আৰু মানে অক এইটো অকমান খালে ৰিয়েল ৰিয়েল টাইপ লাগে মানে
অ অ হয় হয় মিক্স থকা নালাগে আৰু সেইটো তোমাৰ বহুত বাটাৰো থাকে ন বেছি বাটাৰ দি দিয়ে যে খোৱাটো ভাল লাগে মানে ইমান টেষ্টি লাগে আৰু বহুত থাকে সেইটো তোম পপকৰ্ণও বহুত থাকে। ভাল লাগে এনেকুৱা। মই এবাৰ তোমাৰ এটা চিপছ খাইছিলো ইমান বাটাৰ থাকা আছিল গোল কে আছিল না এইটো চিপছটো তোমাৰ। চিনেমা হলত গৈছিলো যেতিয়া খাইছিলো ইমান টেষ্টি লাগিছিল। চিল একদম এ তোমাৰ সত্তৰ টকা লৈছিলে সেইটো চিপছৰ ডাঙৰ আছিল। কিন্তু তোমাৰ বিৰাট উম শত্ৰু লৈছে এইটোত মানে বৰ। বৰ টেষ্টি লাগিছিল সেইটো বহুত বাটাৰ আছিল সেইটো। এই বাৰ্টাৰ থাকা ফীলটো বৰ ভাল লাগে কিন্তু।
আচ্ছা তুমি এইটো এইটো চিপছটো খাইছা না তুমি এ কল কল কল।
অ অ হয় হয় কলৰ যে অ অ ঘৰতে বনাই যে। মই এবাৰ বনাইছিলো এনেকুৱা ঘৰতে। তোমাৰ এইটো ঘৰতে অ এবাৰ বনাইছিলো। কলটো মানে পাতল পাতলকে কাটি কিনে। বনাইছো ন বৰ টেষ্টি লাগে অ শুকাইব লাগে অ। সেইবোৰ তোমাৰ গাঁৱত বনাই গাঁৱৰ মানুহ বিলাকে বহুত বনাই।
নহয় এই মাৰ্কেটত আহিছে না নতুন।
অ অ এতিয়াতো মাৰ্কেটতো আহিছে উম হয় অ। আৰু তোমাৰ এতিয়া এটা চিপছ ভাইৰেল হৈ আছিল। চাইছিলো ভিডিঅ'ত এই ভেন্দিৰ যে চিপছ থাকে
ভেন্দি
উম ভেন্দি থাকে তোমাৰ সেইটো চব মানে কিবা কিবি চব্জিৰ মানে চিপছ বোৰ বনাই বনাইছে সেইবোৰ
নাই মই বৰ্তমান ভেন্দী চিপছ দেখা নাই বৰ্ত
অ হয় নেকি মই চাইছিলো তোমাৰ মানে এনে ভিডিঅ'ত চাইছিলো তেতিয়া দেখা পাইছিলো আৰু সেইবোৰ তোমাৰ ব্লিংকটত পায় আৰু সেনেকুৱা চিপছবোৰ অ অ ব্লিংকিটৰ পৰা অৰ্ডাৰ কৰিব পাৰা নাই নাই মই কৰা নাই মই মানে এনেইতো সেইটো চিপছো খাইছিলো ভাল লাগে মোৰ লগৰ অৰ্ডাৰ কৰিছিলে তেতিয়া খাইছিলো তুমি কৰিছিলা নে কেতিয়াবা
অ মই কৰিছো ব্লিংকিতৰ পৰা মানে আমাৰ আমাৰ মানে ফাংচন আছিলে ত' কোনোৱে মানে এই চব কামত ফাঁচি আছিলে ত কোনো যাবলৈ মন নাই অংকল টজ জল ৰাহা হে আপকা অ তো এই আমি অৰ্ডাৰ কৰিলোঁ তোমাক পোন্ধৰ মিনিত আহি পিনি দি দিয়ে
অ অ হয় নেকি পোন্ধৰ মিনিটৰ ল আৰু এইটোত দাম বোৰ কেনেকুৱা আছে তোমাৰ প্ৰাইচ
দামবোৰ ছেমে থাকে ছেমে থাকে মানে দোকানত যেনো ছেম থাকে মানে অ মানে আমি বেছি নহয় আমি চিপছ এণ্ড কল্ড ড্ৰিংকছ অৰ্ডাৰ কৰিছিলো
অ অ হয় নেকি আচ্ছা তোমাৰ এই চিপছৰ লগত কল্ড ড্ৰিংক খাই ভাল লাগে কিন্তু
অ এই মোকতো এই তোমাৰ স্প্ৰাইট খালে ভাল লাগে
অ হয় নেকি অ অ সেনেকুৱা
চিপছত মই অঁ চিপছত তোমাৰ এইটো হ'ল চুলবলে আৰু লেছ, নহ'লে
তুমি এই আগৰ যে এ আগৰ যে এটা যে চিপছ আছিল দাদু বুলি খাইছিলা নে? উম যাদু বুলি গুল গুল কে আছিল যে।
গোল গোল ক মটো -পটলো নেকি?
মটো- পটলু নহয় মটো পটলু অ মটো পটলু খাইছা নে? অ বহুত ভাল লাগে ত আগতে বহুত খাইছ আঙুলিত আমি দি দি কিনা খাইছিলো বৰ ভাল লাগিছিল সেনেকুৱা উম।
ক ভাল লাগি আছিলে
উম উম হয়। তোমাৰ এই যাদু চিপছ খোৱা নাই চাগে তুমি ৰঙা পেকেটত আছিলা আগতে মানে আগতেো বহুত এইটোওল এতিয়া বন্ধ হৈ গ'ল স।
নাই নাই মই চাগে যাদু চিপছটো খোৱা নাই বাট মইতটো অ এইটো মানে এটা কি নাম আছিল তাৰ লু'ডেলছ। লুডেলছটো চিপছটো খাইছে নহ এইটো অ
এই মচলা থাকাটো বেছি ভাল লাগে উম মচলা থকা বাৰ অ অ এতিয়াও চলে। মই খোৱা নাই বহুত দিন হৈ গ'ল সেইটো চিফচটো খোৱাই নাই মই এতিয়ালৈকে।
অ মানে মই খোৱা নাই মই স্কুলত টাইমতে খাই আছিলো বেছি টাইম ছুটি হোৱা টাইত আম খাই আছিলো বৰ
উম উম আৰু বেছিত খোৱাতটো ভাল নহয় যে
আৰু বেছি খোৱা মানে তুমি মানে মাজত মাজত গেপ কৰি দিলে ন তোমাৰ বহুত দিনৰ পিছত তুমি খাবা খাৰ পিছত তুমাৰ মানে পেটটো তোমাৰ বিষাই থাকিব।
অ অ হয় ঠিকেই ক'লা সেনেকুৱা হয়। উম ঠিকেই গ'লা এতিয়াতো ঠিক আছে দিয়া ভাল লাগিল কথা পাতি।
ঠিক আছে ঠিক আছে অঁ।